হেল্ল', অঁ শুনি আছোঁ দিয়ক। ভালে আছো দিয়ক। আপোনাৰ কি খবৰ?
এ মোৰো আপোনাৰ ভগৱানৰ কৃপাত ভালে -
অঁ, হয়। তাৰপা ৰাখিছে আৰু ভগৱানৰ কৃপাত।
হয়- হয় -হয় আপুনি বাকী কি কি কৰি আছে এতিয়া?
কি কৰিছো মানে ঘৰতে মই মানে পাঁচ- ছয়জনীমান গাই পু়হিছো।
হয়। আপোনাৰ গা -গাইকেজনীয়ে আপোনাক গাখীৰ দিয়ে নে?
অঁ, গাখীৰ দিয়ে। বৰ্তমান - এতিয়া চাৰিজনীয়ে দি আছে।
বাঃ ভালে দেখোন আপোনালোকৰ!
হয়, হয়।
হয়।
গাখীৰ খিৰ মানে গাখীৰও বেচিব পাৰোঁ। অঁ, গাখীৰতী গৰু।
হয়, হয় তিনিজনীয়ে আপোনাক গাখীৰ দিয়ে নে?
এজনী প্ৰতি পাঁচ লিটাৰ কে দিয়ে।
বাহঃ ভালে দেখোন, কেতিয়াবা আনিবচোন। আপোনালোকৰ ঘৰত দৈ কৰে নকয়?
অঁ, দৈ -চৈ কৰো, দৈ অৰ্ডাৰো লওঁ।
অৰ্ডাও লয়।
মানুহক ধৰক বিয়াই হয়, বিয়াই- চিয়াই যদি দৰকাৰ যদি - হয়, বিয়াই সভাহে ধৰক যি কামৰ কাজতে নহওঁক আৰু।
হয়, হয়।
দৰকাৰ হ'লে ধৰক ঘৰত মানুহে আহি অৰ্ডাৰটো দি থৈ যায়। তাৰ পিছত সেইমতে একদম- পুৰা খাতি অলপো মানে পানী নোহোৱাকে পুৰা দৈ মানে দি পঠিয়া আৰু বনাই।
হয়, হয়, হয়। আমিও মানে সেনেকে মানে ঘৰতে বোলো এনেকে- ছাগলীহে পুহিছো বুজিছা, আমাৰ এতিয়া বৰ্তমান গৰু নাই। আমাৰ আপোনাৰ- আমাৰ বিশজনী মান ছাগলী আছে।
অঁ, অঁ, হয় নেকি?
হয়, হয়, আমি মানে সেই ছাগলী বিক্ৰী কৰি মানে সেনেকে চলো আৰু।
আপোনাৰ এজনী এজনী ছাগলীৰ পৰা আমি দহ- পোন্ধৰ হাজাৰকে পাওঁ, মষ্ট ডাঙৰ ডাঙৰ মানে ছাগলী কেইজনী যে।
অঁ, অঁ, অঁ।
হয়, হয়।
অঁ, ভালে আছো তেনে হ'লে।
হয়, হয়। সেনেকে আপোনাক-
আপোনাৰ অৰ্ডাৰ- চৰ্ডাৰ লাগে যদি কবচোন গৰমত এতিয়া গৰম পৰিছে যিহেতু। ত' দৈ চৈও খাব লাগে হয়।
হয়, হয় আপোনালোকে টেকেলি নিচিনা কৰে ন?
অ' টেকেলি নিচিনা কৰো আৰু চুঙাত যদি লাগে চুঙাতো বনাই দিওঁ। এনেই ধৰ গাখীৰৰ লিটাৰ ধৰ পঞ্চাশ টকাকে লওঁ আৰু এতিয়া টাউন জেগাত দামটো বেলেগ হয় এতিয়া গাঁৱলীয়া জেগাত ধৰক দামটো অলপ কমাই ধৰোঁ আৰু।
কমাই ধৰে আৰু হয়, হয় আপোনালোকে দৈ দৈ টেকেলি আপোনাৰ মই মোক নে আপুনি পাঁচ লিটাৰ এটা বনাই থৈ দিবচোন।
বাৰু বনাম বাৰু। আপোনাক এতিয়া কিমান কে কিমান দিনত লাগে বাৰু এতিয়া দৈ টেকেলিটো? দৈ টেকেলিটো এতিয়া কেইদিনত লাগে বাৰু?
আপুনি এতিয়া ভৰাব আৰু মানে যেতিয়া আপোনাৰ দৈ খিণি হৈ যাব দিলেই হ'ল আউ।
অ অ অ আপুনি আহিব নে মই পঠিয়াই দিম?
নালাগে দিয়ক ময়ে গৈ পেলাই আউ লৈ আহিমগৈ।
অ অ অ। হয়, হয় আৰু ঘিউ -চিউ লাগে যদি পাৰিব দিয়ক ঘৰতে ঘিউ বনাওঁ মই।
অঁ অঁ বনাই ন ঘৰতে বনায় নেকি?
অ অ ঘৰতে বনাও।
পনীৰো বনাই নেকি?
পনীৰো বনাও পুৱা একদম উম পনীৰো বনাব দোকান চোকানবোৰ মানে দোকানৰ মানুহবোৰ এনেকে অৰ্ডাৰ দি দি লৈ লৈ যায়। আৰু ধৰক বিয়াতো ধৰক এনেকে অৰ্ডাৰ চৰ্ডাৰ এনেকে লওঁ আৰু। মানুহে ধৰক আজিকালি অ' হয়। আজি ধৰ আজিকালি ধৰ পনিৰতটো ইনেও বেছিকৈ চলে যিহেতু মাছ মাংস নোখোৱা মানুহবোৰেতো পনিয়ে খায় হয়।
অ' হেইটো হয় বাৰু।
আমাৰ আমাৰ বুইচে মোৰ পনীৰ বনওঁ কাৰণে এতিয়া ধৰক পনী খাবই মন নাযায়। ৰেগুলাৰ বনাইে থাকা যায় যে আৰু অৰ্ডাৰ মানে আহিয়ে থাকে। কে ঘৰত আৰু এনেও বনাই থাকিলে খাবলে মন নাযায় নহয়।
অ' সেইটোও হয় বাৰু।
অ' লাগিলে ক'ব আপোনালোকৰ।
হয়, নিশ্চয় কম দেই আপোনাক। নাই পনীৰো দৰকাৰ হৈ আছিলে। পনীৰো আপোনালোকে কেজি চিষ্টেম বেছে নেকি?
অ' পনীৰৰ কেজি চিষ্টেম বেছোঁ। এনে ধৰক পোৱা এশ টকা হয় আৰু।
এশ টকা হয় ন তেনে হ'লে মোৰলৈ আপুনি পনীৰো দুই কেজি ৰাখি থৈ দিবচোন।
অ' বাৰু এনেও আপোনা ল'ৰা ছোৱালী দুটাই খাই পেলাই ভালেই পাব।
অ' হয়, হয়, হয় সিহঁতে মানে খাই খুবেই ভাল পাব। পনিৰটো আপোনাৰ যোনটো এই বেচন দি পেলাই ফ্ৰাই কৰি দিলে আৰু ভাল লাগে গ'ম পাইছে নহয় আপোনাৰ মটৰ দি বনাব পাৰি আমি মানে আপোনাৰ বেছিকে মানে হেৰি কৰোঁ পালে পালেং শাকে দি বলেও বনাও খাই।
অ' হয় নেকি কেনেকে বনাই বাৰু, আমি কিন্তু পালেং শাকে দি খাই পোৱা নাই মটৰে পনীয়েহে খাই পাইছোঁ।
কি কৈছে
আ পালেং শাকৰ দি পেলাই খাই পোৱা নাই পনিৰ মটৰ পনিৰহে খাই পাইছোঁ।
হয়, হয় আপুনি এই পালেং শাক দি মানে আপুনি প হয়, হয় মই নিশ্চয় ক'ম। আপুনি প্ৰথমতে কি কৰিব জানেনে আপুনি পনিৰ খিনি যে সেইখিনি আপুনি প্ৰথমে টুকুৰা টুকুৰি কৰি ল'ব, তাৰপিছত আকৌ এই যিটো আপোনাৰ যেনেকে ভাল পায় তেনেকে ছেভ দিব পাৰে। আপুনি যদি অলপ দীঘল দীঘল কৰি ৰাখিব বিচাৰে দীঘল দীঘলকেও ৰাখিব পাৰে। আমি চবে যিহেতু টুকুৰা টুকুৰিকে খাওঁ তেনে হ'লে আপুনি টুকুৰা টুকুৰিকে ৰাখিব বাৰু।
হয়, হয়।
তাৰপিছত, আপুনি কেৰাহী এটাত অলপ ঘিউ দিব ঘিউ খিনি দি পেলাই ঘিউখিনি যেতিয়া গৰম হ'ব, তাত আপুনি পনীৰ কেইডোখৰ ফ্ৰাই কৰি ল'ব প্ৰথমে বুজিছে।
হয়, হয় অলপমান ভা মানে ভাজি ল'ম আৰু ন।
অ' হয়, হয় অলপমান ভাজি ল'ব তাৰপিছত আপুনি পনিৰ কেইডখৰ যেতিয়া অলপ ৰঙচুৱা হ'ব মানে আপোনাৰ যোনটো এই বাদামৰ নিচিনা কালাৰটো হ'ব মানে ৰংটো হ'ব তেতিয়া আপুনি পনি কেইডোখৰ নমাই দিব। নমাই পেলাই আপুনি অলপ টাইমৰ কাৰণে থৈ দিব। তাৰপাছত আপুনি যোনখিনি পালেং খিনি যে পালেং শাক চিনি পাইছেনে
অ' হয় পাইছোঁ চিনি।
খিনি আপুনি মিক্সি মেচিনত বা আপোনাৰ যদি মিক্সি নাই আপুনি পতাত পিচিও ল'ব পাৰে। আজিকালি যিহেতু চবৰে ঘৰত মেচিন থাকেই বাৰু।
হয় হয় আছে আছে মেচিন আছে দিয়ক
হয় তাতে আপুনি পাতকেইটা দি পেলাই তাত
পাতকেইটা এ কেঁচাই পিচিম নে বইল কৰি পিচিম
নাই নাই বইল কৰি পিচিব নালাগে আপুনি কেঁচাই পিচিব কেচাই পিচিলে মানে আপোনাৰ যোনটো তাৰ ভিটামিন থাকে সেইটো মানে পোৱা যায় তাৰপিছত আপুনি কেঁচাই সেইখিনি মিক্সিত মাৰি ল'ব মাৰি পেলাই তাত আপুনি অকমান ধুনীয়াও দিব পাৰে বুজিছে যোনটো কেঁচা ধুনিয়াটো যে, নহ'লে আপোনাৰ বঙালী ধুনিয়াটোও দিব পাৰে।
হয়, হয়।
দি পেলাই ল'ব, তাৰপিছত এতিয়া আপুনি কি কৰিব, আপুনি কেৰাহী এটাত আপুনি আকৌ ঘিউ দিব।
বুজিছে নে দিব দি পেলাই আপুনি তাত পিয়াঁজ দিব, পিঁয়াজটো আপুনি কেনেকে কাটিব জানে, অলপমান ছটা ছটাকে যে এনেকে এৰুৱাই দিব। পাৰি যে এটুকুৰা, এটুকুৰাকে পিছ কেইটা যে।
হয়, হয়, হয়, গোল-গোল কৰি পেলাই, গোটেই ডাঙৰ-ডাঙৰকে মানে পাহী কেইটা আৰু।
অ পাহি কেইটা যে, পাহী কেইটা এৰুৱাই ল'ব। লৈ সেইখিনি আপুনি তেলত অলপমান ফ্ৰাই কৰিব, গম পাইছে
হয়, হয়, হয়।
খিনি আপোনাৰ ৰঙচুৱা হোৱা মানে গেছটো অলপ মান কমাই দিব, তাৰ পিছত ৰঙচুৱা যেতিয়ালৈকে হয়। তেতিয়ালৈকে আপুনি এটা আকৌ মিক্সি জাৰতে আপুনি বাদাম যোনটো কাজু বুলি কয় যে, কাজু বাদাম ল'ব, তাৰপিছত
কি কৈছে?
হয়, ডাঙৰ বাদামটো ল'ব তাত আপুনি এলমণ যে এলমণ কেইটামান ল'ব- নিদিলেও হয় বাৰু। তেওঁ মানে কৈছো আৰু মই, এলমণ- কেইটামান ল'ব, লৈ পেলাই সেইখিনিও আপুনি এটা পেষ্ট বনাব বাদামৰ পেষ্ট। তাৰপাছত আপুনি যেতিয়া সেই পিঁয়াজখিনি ৰঙচুৱা হ'ব নহয়- তেতিয়া আপুনি তাত, শুনিছেনে?
হয় হয়, শুনি আছো দিয়ক।
হয়, হয়, আপুনি তাত তেতিয়া আপুনি হেৰি কৰিব এইখিনি যোনখিনি পালেং খিনি যে থৈ দিছিলে- সেইখিনিয়ে আপোনি তাত- বিষ ঢালি দিব, ঢালি অলপমান লৰাই বগৰাই দিব, দিয়াৰ পিছত তাত অকমান আপ- পুনি হালধি পাউদাৰ, অলপমান নিমখ, - অলপমান আপোনাৰ যোনটো জলকীয়া গুৰি যে জলকীয়া গুৰি, অলপ- মান ধনিয়া পাউডাৰ সেই গোটেই খিনি দি অলপ টাইম আপুনি উতল আহিব দিব। উতল আহিব দিয়াৰ পিছত, উতল যেতিয়া আহিব, তেতিয়া আপুনি তাত পনিৰ খিনি ঢ়াল- লি দিব।
হয়, ভাজি লোৱা পনীৰ খিনি ন?
ভাজি থৈ দিয়া পণীখিনি ঢালি দিব, ঢালি অলপ- টাইম সেইখিনি উতল আহিব দিব, সেইখিনি যেতিয়া অকমান টানি ধৰিব- তেতিয়া আপুনি যোনখিনি বাদামৰ পেষ্টটো যে বনাই থৈ দিছিলে, সেইখিনি আপুনি- আপুনি ঢালি দিব। ঢালি পেলাই ভাল- কে লৰাবগৈ তেতিয়া দেখিব আপুনি পনীৰখিনি যোনটো মানে পালেং আৰু আপোনাৰ যোনটো বাদামৰ- পেষ্টটো মিলি আপোনাৰ মানে বগা সেউজীয়া টাইপৰ এটা কালাৰ আহিব।
হয় হয়।
গোন্ধটো খুবেই ভাল আহে, তাত পিছত আপুনি তাত- অকমান হয় কেঁচা গাখীৰ নহ'লে আপুনি দৈও দিব পাৰে। তাতে মেনে দি দিব পাৰে বুজিছে। তাৰপাছত- দি পেলাই অলপ লৰা বগৰাই দিব। যেতিয়া আপোনা- উতল আহিব, তেতিয়া আপুনি মানে অলপ টানি ধৰিব আৰু- এতিয়া আপুনি গেছটো নমাই দিব। তাৰপিছত এনেকেই আমাৰ পালেং- যোনটো শাকৰ মানে পনীৰৰ তৰকাৰী আমি এনেকেই বনাও আৰু। খাই খুবেই ভাল লাগে বুজিছে।
হয়।
আপোনাৰ মানে পালেংটো শাকটো এনেও মানুহে খাব লাগে। ভালেই, এতিয়া এনেকে খালে মেনে সোৱাদটোৱে বেলেগ আহে দিয়কচোন। আপুনি ৰুটিৰ লগত খাবচোন।
হয়, অ হয় নেকি? ভাতৰ লগত খাব নোৱাৰি জানো?
ভাতৰ লগতো পাৰি। আপুনি ৰুটিৰ লগত খালেও বঢ়িয়া লাগে, ভাত- তৰ লগত খালেও ভাল লাগে, ৰুটিৰ লগত খালেও ভাল লাগে। বুজিলে? হয়, আপুনি-
অ বনাই পেলাই খাই চাব লাগিব দিয়ক এদিন, চাব লাগিব এদিন। আপুনি যেনেদৰে কৈছে তেনেদৰে বনাই খাব লাগিব দিয়ক এদিন।
হয়, হয়। আপুনি তেনেকে কৰিব কৰিবচোন। ঘৰত বোলো আপুনি খাই খুবেই ভাল পাব বুজিছে।
আপুনি যিদৰে কৈ আছে মোৰ লোভে লাগি গৈছেগৈ।
হয় হয়, আহিব আহিব আমাৰ ঘৰত নহ'লে এদিন আপোনাক বনাই খোৱাম, আপুনি আমাক- ঘৰলৈ আহিব বাৰু। আপুনি যোনদিনাখন পনীৰ দিব আহিব সেইদিনাখনকে খায় যাব দিয়ক। দৈ আৰু পনীৰ লৈ আহিব যে।
হয়।
সেইদিনাখনে আহিব, খাই যাব।
হয়, হয়, অ', হয়, হয়, নিশ্চয় যাম।